শুনি ছানে?
উম শুনি আছো শুনি আছো অ'। কি কৰিছা?
মই এ আ ঘৰতে।
উম, ভাত খালা?
ভাত খালো মানে গাঁৱত তোমাৰ সেই সকাম এটা আছিলে আজি।
আহ।
এ সকামটো লে গলো আৰু খাবলে, ভাল খুৱাইছে দে ধুনীয়া খুৱাইছে।
কি খোৱাইছে?
টোমাৰ চুৱাইছিলে কিন্তু বহুত ধুনীয়া খুৱাইছে। তোমাৰ ভাজি দিছে পনিৰ দিছে।
উম।
তাৰ পৰাৰা, এতিয়া আহিলা নে কি ঘৰলৈ?
মই ঘৰলে আহিলো অ ঘৰত তোমাৰ এতিয়া, এ অকমান আগত সোমাইছোি আৰু।
উম।
তাৰপিছত তোমাৰ আহিলো এই কি কৰিলো, এই তোমাৰ। অলপ এনেই বাহিৰতে আছিলো।
উম।
উম তাৰপিছত তোমাৰ। নাই যোৱা নাই যোৱা যামহে চাগে অলপ দেৰিকে।
উম উম।
পইচা নাই বিশষ কে
উলিয়াবা কিবা এ ন মোৰো নাই আজিও।
মই একে হৈ আছো ঔ।
পোন্ধৰ টকা একে দিবাচোন আৰু, হ'ব ন। হ'ব নাই তোমাৰ ওচৰত পোন্ধৰটকা এটা। আহিবা কাইলৈ মই মিলাই দিম।
নহ মোৰ থকা হলে মই নিজে গ'লো হয় মোৰ নায়ে মানে।
উম। মোৰ লগতো নাই আজিটো তেনেকে।
তাকে হে কি কৰিব পাৰা ঠিকে আহিবা।
উম। তাকে এতিয়া। খোৱা বোৱা কৰিলো, কৰিলোঁ, আজি মাছ আনিলে। মাছ লাওঁ এৰি বনালে। তাৰ পৰা মাছৰ দিম উলাইছিলে, দিম মানে পিয়াঁজ দি ভাজিলে।
উম।
উম, সেয়াই তেনেকে খালোঁ আৰু। উম, খালোঁ, খালোঁ। তাৰপৰা, এতিয়া কি কৰি আছা?
এনেই তোমাৰ, এনেই বহি আৰু চব এনে বাহিৰতে আকাশখনকে চাই।
উম, আজি বতৰটো ভালেই নে?
বতৰটো ভাল নহয়, বৰষুণ।
বৰষুণ দিব নেকি আৰু?
বৰষুণ পুৰা দিব।
উম। তাকে, পানীও এতিয়া আজি বাঢ়িছে বুলি শুনিছোঁ। জেগা এটাত দলং চলং উ, দলং
অ', ভা-ভা ভাগিছে বুলি কৈছে।
উম, তাকেই ঠিক।
তাকে ময়ো চাইছিলোঁ, তাকে সেই বাতৰিটো ময়ো চাইছিলোঁ।
উম, উম, বাতৰিতটো মই পাইছো বাৰু।
অ', তোমাৰ এয়াই। বাতৰিটো পায়ে এতিয়া মানে তোমাৰ অকমান আগত চাই আছিলো।
অ। তাৰপৰা, এতিয়া হেৰি। সেয়াই এতিয়া আৰু কুনে খবৰ খাতি ভালে ন
খবৰ খাতি তোমাৰ বৰ এটা বিশেষ ভাল নহয়
উম কিবা বেমাৰ আছে নেকি
বেমাৰ আজাৰ নহয় তোমাৰ এই পানীটো বাঢ়িছে যে
উম
এই খেতি বাতি অলপ কৰিব পৰা নাই সেইটো কাৰণে তোমাৰ ঘৰৰ মানুহৰ অলপ মন চন বিলাক বেয়া
উ আৰুবা তাৰপা এনে পানী চানী ঘৰত সোমাই জানো পানী আহিলে
পানী আমাৰ বাৰীখনলৈকে আহে
উম এইছ
তাৰপিছত বাৰীত অ বাৰীতে সোমাই আৰু ঘৰলৈকে নাহে মানে ভেটিটোো খয় কৰা আছে ন
ঠিক আছে তৰ ভেটিটো কা অলপ ইমান ডাঙৰ পানী আহিলেও সোমাই ব
অ হো
উম এতিয়া
তোমাৰ কাৰণে
হম
তোমাৰ কাৰণে বস্তু এটা আনিছচোন নহ
কি বস্তু
কি বস্তু তোমাক লগ পালেহে কম আৰু
ভাল বস্তা নে বেয়া বস্তু
ভাল বস্তু ভাল বছো খাবলগীয়া বস্তু
কি খাম কেনেকুৱা বস্তু হয় এনে খোৱাচোন এনে ওপৰে ওপৰত
এইটো ফলজাতীয় বস্তু
অ অ আচ্ছা উ
তোমাক বাৰু এ দিয়য়া কেতিয়া লগ পাওঁ
উম তালে দিবা লৈ আহিবা
কাইলৈ লৈ যাম বাৰু অ কাইলে মই তোমালোকৰ ঘৰ ভালে যাম বুলি ভাবিয়ে আছো
উম হ হদা ম ঘৰে াগিব
অ তোমাক আজিকালি লগ পাবলৈ না নোপোৱাই হলো
তাকে কৰিবা এৰিয়া ঘৰত ততে সোমাই থাকো ৰ'দৰ দিনদাৰ ৰ'দ সন্ধিয়া সময়ত ওলাই যাওঁ আৰু অকমান চডা বালা সবিলাকৰ সোমা সেয়াই আৰু অ কতন প থাকিবতি
অহ,
উম,
বাকী এতিয়া হেৰি কি বুলি কয় তোমাৰ এই, তোমাৰ এতিয়া কাইলে লগ পাম নেকি?
পাবা-পাবা,
অ, মই কিবা এটা ভাবিছো জানা নেকি?
কি হয় বা?
কাইলে তুমি ৰাতিপুৱা দহটামান বজাত আমাৰ ঘৰত আহিবা।
অহ,
তাৰপিছত তোমাক কিবা এটা এইটো মই ফলটো খুৱাম।
উম
ফলটো খাব দি তোমাৰ তুমিয়ে মই এফালে ওলাই যাম এফালে মানে তোমাৰ অলপ বা অলপ দূৰলে যাম মানে তোমাৰ গাহৰি অলপ সস্তা
অ গাহৰি সস্তা গাহৰি আনিবাগে মানে
তাৰপিছত দুটাই বনাই খাম নেকি দুপৰীয়া সাজ কাইলে মানে আমাৰ ইয়াত বজাৰো কাইলে বজাৰো হয় ন বজাৰৰ পৰা আনিব পাৰো
উম অহ সোমবাৰে বজাৰ হয় নেকি
সোমবাৰ অ আমাৰ ইয়াত বজাৰ হয়
ডাঙৰ বজাৰ ন
ডাঙৰ বজাৰ অ তোমাৰ ইয়াত তোমাৰ সপ্তাহিক বজাৰ হয়
হয় হয় মানুহ অলপ মানুহ হয় চাগে তেতিয়া বজাৰত
কি কলা
মানুহকো মানুহ অলপো হয় চাগে বজাৰ
নাই নাই সাপ্তাহিক বজাৰ মানুহ হয় তোমাৰ দূৰ দূৰণিৰ মানুহ আহে
উম
তোমাৰ এই অ তাতো মানে সকলো ধৰণৰ বস্তু পোৱা যায় তোমাৰ যেনে উম ধৰা কাপোৰ মাছ মাংস ধৰা তোমাৰ জোতা চেন্দেল
উম নাই কাঁহী বাতি এইবিলাক শাক-পাচলি।
হয়য়ে আৰু শাক পাচলি তামোল পাণ। ফল মূল আদি কিতাপ পত্ৰ ধৰি তোমাৰ সকলো ধৰণৰ বস্তু পোৱা সাপ্তাহিক বজাৰ আৰু ডাঙৰ বজাত।
হয় হয়।
কাইলৈ বজাৰ যাবা নেকি?
কাইলৈ তোমাৰ লগতে ভাবিছো তুমি যদি আহা আমাৰ ঘৰত দচটামান বজাত তেতিয়া দুটা বজাৰলৈ গৈ মাংসটো কিনি আনি। ব
উম এইটা পইচাটো নাই ও।
কিবা এটা কৰিবা আৰু। ঘৰৰ মা দেউতাক খুজিবা নহলে।
উম সেইটোয়ে কৰিব লাগিব।
তে এতিয়া দচটামান বজাত এতিয়া সাৰ পাও নে নোপাওঁ এতিয়া সেইটোও ঠিক নাই।
অ ৰাতি কি বেৰি বেছি দেৰিলৈকে থাকা নেকি?
অ', অলপ দেৰি হয় কি কৰিবা আৰু। টোপনিয়ে নাহে ৰাতিটো। মানে কি হয় মানে টোপনিটো আহে মানে ভাত নোখোৱাৰ আগতে টোপনিটো আহিব সেইটো সময়তে যদি শুই নিদিওঁ আৰু শুব নোৱাৰো আৰু মানে ৰাতিটো। আৰু এতিয়া ভাত নোখোৱাকেও শুব নোৱাৰি। হেটো এটা কথা।
অ', চেষ্টা কৰা চেষ্টা কৰিলে তোমাৰ টোপনি যাবা। কাৰণ বেছি টোপনি ক্ষতি কৰিলে বেমাৰ হ'ব ন'।
বেমাৰ হয়েটো থাকে। সেই আৰু
তোমাৰ ওহুম এতিয়া।
উম।
টোপনি ক্ষতিটো বেছি ভাল নহয় জানা জানানে?
টোপনি খতি ভাল নহয় বাৰু সেইটো হয় টোপনি খতি বহুত ডাঙৰ, ডাঙৰ বেমাৰ হয়গে।
সেইটোৱে টো তুমি তুমি জানা জানি বুজি এইবিলাক ভুল ন নকৰিবা আকৌ কাৰণ এইবিলাক ভুল এতিয়াই যদি শুদ্ধ কৰি নোলোৱা পিছলে তোমাৰ অলপ দিগদাৰ হ'ব ন'।
দিগদাৰ হ'ব হয়।
কাৰণ তুমি এতিয়া, অ', কাৰণ তুমি এতিয়া সৰু হৈ আছা।
উম।
কাৰণ এতিয়া তোমাৰ গোটেই পৃথিৱীখন। এতিয়াও তুমি ভালকে দেখাই নাই, উম।
লাগ চ
চাবা এবাৰ সেইবিলাক, ভালকে চিন্তা কৰিবা। টোপনি খতি বেছিকে নকৰিবা দেই।
তাকে।
উম।
তাৰপৰা এতিয়া, উম, ভালে, ভালে তোমালোকৰ ঘৰত?
আমাৰো ভালে বাৰু দেউতা নাই তোমাৰ দেউতা তোমাৰ কামত গ'ল।
উ, এতিয়া ক'ত আছে?
এতিয়া তোমাৰ গৈছে কাম, কাম কৰিব গাড়ী লৈ গৈছে।
উম, উম।
দূৰলে গৈছে তোমাৰ কাইলৈ সন্ধিয়া মানেহে পাবহি। আহি আছে বাৰু এতিয়া এ দুদিন লাগিব তোমাৰ পাওঁতে পাওঁতে।
উম দূৰণি জেগাতে গৈছে নহ'লে।
কি কৈছা?
দুৰণি জেগালৈ গৈছে মানে।
উম। অ', আজি ওলাই নাহিলা সন্ধিয়া সময়ত।
আজি নগ'লো মানে তোমাৰ আজি তোমাৰ খেল এটা খেলি আছিলো মানে।
উম অকমান আঁতৰলে আহাচোন।
লগৰ কেইটাৰ লগত খেল খেলি আছিলো।
উম।
সেইটো কাৰণে তোমাৰ যাব নোৱাৰিলো।
তুমি এতিয়া ক'ত আছা বাহিৰত আছা নে ভিতৰত আছা?
মই ভিতৰত আছো।
ফেনখন চলাই লৈছা নি?
অ', ল-ল চলাই থোৱা আছে।
উম, মানে হাৱাটো মাৰি আছে।
অ', নহ'লে গৰম যিহে গৰম হৈছে।
উম। অ'। কি কয় এতিয়া সন্ধিয়া সময়ত আহিব দেই, সন্ধিয়া সময়ত বৰষুণ দিছিলে নি বাৰু?
বৰষুণ দিছিলে তোমাৰ অ'। বৰষুণ দিয়া দেখি তোমাৰ ঘৰতে লগৰকেইটা আহিলে লগৰকেইটাৰ লগতে অলপ এনে খেল খেলি আছিলোঁ।
উম, তাকে। এতিয়া কি কৰিবা এতিয়া? আউ।